হেল্ল' হেল্ল'
আহ কি কৰি আছা
এনেই আছো তই কি কৈছ
মই এনেই গছ তত ইমানা গৰম
অ নেটৱৰ্কটো কেতিয়াবা কেতিয়াবা ডিষ্টাৰ্ব হয় নেকি
আহ
অ তাকে কেতিয়াবা কেতিয়াবা কাট উম কাট খাই কাট খাই যাই কালিৰ পৰা ফোন কৰি আছো বিজি বিজি পাই আছো আক
অ এই মোৰো একেই ময়ো কৰি আছো চবকে মানে ইজিয়ে পাওঁ
উম মানে এই ফোন এ দুটা ফোন এনেকে যুজ দে খাই গ'লে মানে দুইফালৰ পৰা কৰি থাকিলে তেনেকৈ বিজি দেখায় নেকি
কি জানি
উম
বাকী ভাত খালি নেকি
উম ভাত খালে ত তইনো খালি নাই
নাই খোৱা বনাই আছে
অ গৰমত ভাত তেনেকে নোহোৱাই ন
কি কৰিছ মমান ব মন
এনেই বহি আছোঁ বহিছোঁ শুইছোঁ ফেনৰ হাৱাও মায়ে যদিও গৰম হাৱা হে মায়ে
সেইটো কাৰণে তো মই গছৰ তলত বহি আছো
হম আৰু গৰমৰ গৰমৰ টাইমত গছৰ গছৰ তলত বহি থাকিলে বিচা ওলোৱা নাই
নাই নাই নাই ওলোৱা নাই মই বকুৰো গছত ওলহি আছো
অঁ অ বকুল গছ বকুল গছ বুলি ক'লে মানে এই ইউনিভাৰ্চিটিবিলাকলৈহে মনত পৰে এই বহুত দিন হৈ গ'ল দেখাই নাই।
উম
বাকী আৰু কি কৰি থকা হৈছে এইখিনি?
এই কেইদিন এনেই ঘৰতে কিনো কৰিম। তুমি হেৰি ব্ৰইলাৰ পুহিছিলা নহয় এ আছে নাই।
ব্ৰইলাৰ। এতিয়া গৰম কাৰণে এতিয়া নাই মানে সেইদিনাখন দুই তিনিদিন হৈছে এতিয়া উলিয়াই দিলোঁ আউ। মানে হৈ গ'ল পঞ্চল্লিশ দিন আহখেতটো। পঞ্চল্লিছ দিন হৈ গ'ল উলিয়াই দিলোঁ তাৰপিছত এতিয়া দুটামাহ। মানে এতিয়া জুলাই মাহটো আৰু আগষ্ট মাহটো এতিয়া ৰ ৰখি দিম বুলি ভাবিছো মানে ইমান গৰম।
উম
উম মানুহে থাকিব নোৱাৰি। ব্ৰইলাৰ মে থ'লেও বহুত কষ্ট পায় মানে। প্ৰফিটটো নহয় মূলৰো মানে হেৰি যায়গৈ আৰু। গৰম কাৰনে?
এতিয়া কি কৰা।
এতিয়া এনেই?
অ বেলেগ কিবা কাম কৰিম বুলি বিচাৰিছা ভাবিছা নেকি।
অ নাই ভবা নাই ভবা মানে ভাবো যদি। ও নহয়গৈ যে নহয়গৈ মানে কিবা আৰু। বা প্ৰাইভেটকে কিবা কৰিম বুলি ভাবি আছো কি হয়গৈ অ। তিনিচুকীয়া চাই দত।
প্ৰাইভেট কি কাম।
আহ হা হা আহ। আহ কি কি কৈছিলি।
প্ৰাইভেট কি কাম বুলি কৈছিলো কিবা।
প্ৰাইভেট মানে কিবা এটা আৰু এনেই থকাতকৈ মানে কিবা এটাত সোমাই ল'ম এনেকে বুলি ভাবি আছিলো আৰু মনত। এই দুতা মা উ কিন্তু এই ভাবা। মানে বিচাৰিবকো লাগিব ন ওলাই যাবই নোৱাৰিচোন ইমান ৰদ।
উ
অকণ ভবা হৈছে আৰু।
থাকিব নোৱাৰি? ওলাই যাবতো এনে কৰে।
উম কাৰেণ্টটো কাৰেণ্টটো গ'লেও ইমান গ। গৰম লাগে আকৌ কাৰেণ্টটো থাকিলেও ফেনখন চলে যদিও ঠাণ্ডা নালাগে। গৰম হাৱাহে মাৰি থাকে যে। উম এই টি টি টিঙৰ ঘৰ বিলাকত বেছি হেৰি হয় কিজানি।
উম আমাৰ ইয়াতে ইমান গম গুৱাহাটী চাইডেটো আৰু চাগে।
উম সেইফালেতো গছ গছনিবিলাক নাই যে।
উম
আমাৰ এইবিলাক গাঁওৰ কাৰণে অকণমান গৰমটো হেৰি হৈছে আৰু। কম হৈছে। সিহঁতৰ সীয়াতটো আৰু চাগে। আহ তইনো কি কৈ আছ ঘৰত এইকেইদিন।
মইনো কি কৰিম এনে ঘৰতে।
অ তাত চাত বোৱা হয় নহয়।
তাত বোৱা হোৱা নাই আৰু তেনেকে বব নাজানো যে।
অ ময়ো নাজানো আহ লগ ল লগাব নোজানো মানে কেনেকুৱা ধৰণে কি লগাই অ লগোৱা খিনি নাজানো- এনে ববৰ কাৰণে জানো আৰু আৰু এই গৰমত ববও নোৱাৰি অ অ বগীত- বয় উম ই তাৰ ফেচবুক পেজ আছে নহয় উম উম ফেচবুকত দি থাকে। অঁ
বেলেগ ভিদ বনাই আহি।
আহ ৰাতিপুৱা গধূলি অ তিনি টাইম দিব লাগে চাগে ফেচবুকত।
মোৰ ক এইবোৰ আমনি লাগে নহয় বনাবলৈ মন নাযায়।
অ আমনি লাগে মোৰতো লাজো লাগে।
উম
উম আৰু তিন টাইম দিবই লাগে চাগে ফেচবুক পেজবিলাকত ৰাতিপুৱা গধূলি দিনত তেনেকে- মেইনটেইন কৰি থাকিব পালে কিবা এটা পাৰ ওলাই চাগে
কি জানি
উ আজিকালিতো চবৰে এইবিলাক উ এইবিলাক অ এইবিলাকত তে আৰু হেৰি কৰি থাকে ন ইনকম কৰি থাকে বহুতে
বাকী মা হেতি আছে।
মাহতি আছে উম গৰমতহে এনেকে। মাত মাটি বালিয়ে তেনেকে আছে।
উম
বিচনাটো শুই থাকিব নোৱাৰি নহয় হম হম ভাত আজি দালি আছিলে আৰু তেনেকে মাছ আছিলে। সেই তেনেকেই। এই মাছ মাংস বিলাক বেছি খাই থাকিলে বেছিকে গৰম উঠে নেকি উম
গৰমতো অকল বইলে খাব লাগে পাৰিলে
উম উম পাৰিল তো টেঙা খাব লাগে টেঙা দি না
উম
ঔটেঙা, ঔটেঙা টেঙা বুলি কওঁতে ঔ
অ উ আজিকালি আকৌ পাবলৈ নাই নয় ঔটেঙা তেনেকে হাবিতো যাব নোৱাৰি।
আহ উম হাতী, ভয়ত উম- উম ঔটেঙাও বহুত দাম নহয় আগতে
উম আগতো বজাৰ পৰা কিনি খাবগে নহৈছিলে এতিয়াতো নাই। হাবিতো নাই এটাতে কিমান দহ টকামান লয় নেকি?
আহ তেনেকেই লই উম। ঔটেঙা, বুলিয়েই নহয় অ প্ৰতিটো শাক, পাচলি আজিকালি ইমান দাম হৈছে নহয় উম উম। আগতে এইবিলাক এনেই ফ্ৰীতে খাব পোৱা গৈছিলে ন কিন্তু এতিয়া কিনিলেহে খাব পৰা যায় আৰু- আগৰ সেইবিলাক উ দিন নাই আৰু- আগতে ভাল আছিলে এক প্ৰকাৰে। এতিয়া সেই অ কিনি নাখালে মানে কেঁচা চব্জিবিলাক খাবই ন ন
উ উম কিনাবোৰ চব ভেজাল থাকে এইবোৰ দৰব দিয়া
উম
আজিকালি মানুহৰ ঘৰতো তেনেকে নকৰে কোনো
উম মানে মানুহবিলাকৰ কৰিবৰ কাৰণে সময়ে নাথাকে হম। কোনোবাই কিবা কাম কৰি থাকে সেই এদিন সময় পায় দেওবাৰ দিনটো কিবা কিবি কৰিয়ে থাকে ন আৰু নহলে মোবাইলটো মাজতে সোমাই থাকে নহয়।
উম তোমালোকৰ ঘৰত আছে নেকি শাক পাচলি বা খেতি কৰা
অঁ না নাই।
উম।
আগতে এই লাও ৰঙালাওঁ এইবিলাক কৰিব নালাগিছিলে নিজে নিজে হৈ গৈছিল আছিলে উম কিন্তু এতিয়া আকৌ সেইবিলাক কৰিবলগীয়া হয় আৰু এই ভাতকেৰেলা টো আগতে নিজে নিজে হৈছিলে
এতিয়া টো নাই পাবলৈ
এতিয়া নাই আৰু বজাৰতো ইমান দাম সেইবিলাক ভাত কেৰেলা ৰঙালাও এইবিলাক
অঁ আগতেতো গাঁওৰ ঘৰবোৰত এইবোৰ তিতাকেৰেলা ভাত কেৰেলাটো চব থাকেই।
অঁ পোৱা যায় উম এতিয়া পোৱা নাযায় এইবিলাক
আৰু এতিয়া লগালেও নে পোৰা পোকে খায়
উম উম উম উম
উম
মানে আৰু এই এইটো ছিজনত যদিও বাৰিষাৰ ছিজন বুলি কোৱা হয় এতিয়া ৰ'দ দি কিনে গোটেই হেৰি হৈ যায় ন খৰাং হৈয়ে যায় ইমান জোৰে ৰ'দ দিছে থাকি লগালেও মানে মৰিয়ে থাকিব কিজানি
গৰম মানুহ বিলাকৰ বেমাৰ হ'ব দেই
উম উম আৰু এতিয়া এই গৰমত জ্বৰ হৈছে নহয় খুব মানুহবোৰৰ
অঁহ মোৰতো স্কুল পৰা বিষয়তে অহ
অঁহ অঁহ চকু বিষেই ৰ'দত কৰবাত ওলাই গলে মূৰ বিষ হ'ব চকুৰ বিষয় হয় আৰু চকুৰ বিষ মানে কিবা চাইনাচ চাইনাচ আছে নেকি
অহ চাইনত আছে আজি মানে ফুলি আছে চকুতো একো ভালকে দেখিয়ে পোৱা নাই
অহ
তাকে কাইলে হস্পিতেল ফালে যাম তাকেই খাইছিলো এইবাৰ এই চচমা ল'ব গৈছিলে লোৱা নহল
অহঁ
এতিয়া দেখ
আৰু অঁহ দৰৱ পাতি কিবা কিবি
দৰৱ পাতি সেই তেতিয়া তেনেকে দিছিলে এতিয়া কিমান দিন হৈ গ'ল যোৱাই নাই নহয় শেষ হৈ গ'ল
অহঁ অঁহ খেতি খেতি পথাৰ আছে নে নাই
অঁহ আছে আছে
অ অ এতিয়া খে কৰি কৰা হৈছে নাই অ নি নিজেই ৰোৱা হয় ন বেলেগ
নিজে নিজে তেনেকে মানে ওচৰৰ মানুহ মতা হয় এদিনতে তেনেকে শেষ কৰি দিয়া বেছি নাই যে।
অ আজিকালি হেন্দাহী মূৰত হেন্দাহী বুলি ক'ত। কথা এষাৰ আছে নহয় মানে ধৰা অহ তোৰ তাত গৈ দিলেহে মোৰ তাত আহিব সে তেনেকুৱা টাইপ
অহ আমাৰ সেই পইচাই দিয়া হয়
উম
তেনেকে সেই এদিনৰ কাৰণেহে যে
অহ এদিন কাৰণে মানে ঢেৰ ঢেৰ লগাই দিয়া হয় মানে মানে মানুহ
হয় একে দিনা
তানেকে নো ক
মাতটো অকণমান ভাঙি ভাঙি আহিছে
এ নেটৱৰ্ক নাই মানে
উম উম এই ব বগীতাৰ ফোন কৰা হয় নে নহয় বগীতাৰ খুব নেটৱৰ্কৰ দিছ
অহ সেই বগীতৰা কালি ফোন কৰিছিলে তই মাত তো নাহেই ভালকে একো বুজিয়ে নাপাওঁ কৈছে মাথা চাথা গৰম হৈ গৈছে বুলি
অহ অহ
উম
তাৰ যে হেৰি অ নেটৱৰ্ক প্ৰতিষ্ঠা মানে সিহঁতৰ সেইফালে নাপাইছিলে বাৰু আৰু তা ত যে ডিচপ্লেখন ভাঙি গৈছিলেতো। তেতিয়া সেই বদলোৱাৰ পৰা তাৰ এনেকুৱা হৈ আছে বুলি কিনে কৈ আছিলে।
আকৌ ইয়াত বনাব দিব লাগিছিলে।
অ তাত মানে ভালকে বনাই নিদিলে নেকি ঠগি দিলে চাগে তাক। উম আৰু হেৰি ৱাৰেণ্টি কাৰ্ডখনো নিদিলে তাক।
অ
উম
সেইবোৰ কাৰণে বেয়াক
উম। মানে সেই সেইজন যে আমাৰ গাঁৱৰ ওচৰৰে আছিলে। ওচৰ আছিলে চিনাকি